কি কৰি আছা
এ এনেই আছো তই
অ, মইও আছো অ ভাত পানী খালি
অ খালো দে তই
মইয়ো খালো আৰু অলপ আগত।
অ ঠিকেই আছে।
তাকে এইয়া। চচিয়েল মিডিয়াটো আছো এতিয়া মানে তইয়ো আছা ইনষ্টাগ্ৰামত মইও আছো।
তাকে ভাবি আছিলো। এইবিলাকৰ মানে সুবিধা অসুবিধাবিলাক কেনেকুৱানো, তাকে বোলো ডিছকাছ কৰোঁ।
অ পাৰি এনেই। কাৰণ আজিকালি কি হল চচিয়েল মিডিয়া বুলি ক'লে, চবে মানে সৰু সৰু বাচ্ছাৰো আজিকালি চছিয়েল মিডিয়া এটা একাউণ্ট আছে হা
চব লাগে।
অ চবৰে আৰু অ মানে এটা চ সাধাৰণতে কি সামাজিক মাধ্যমৰ এটা বস্তু ভাল পাওঁ মই যে এই সামাজিক মাধ্যমৰ মানে জৰিয়তে তোমাৰ ইটোৰ সিটোৰ লগতহে যে এ ধৰ কথা বতৰা পাতা বা আদান প্ৰদান কৰাৰ ক্ষেত্ৰত এইটো বস্তু ভাল।
উম উম ভাল ভাল।
আৰু আৰু এতিয়া খান সামাজিক মাধ্যমটো আমাৰ আমাৰ জীৱনত এতিয়া মানে সদায়। যিটো জীৱন চলি আছে সেইটো এটা গুৰুত্বপূৰ্ণ একদম মানে অংশ হৈ গৈছে বুলি ক'লেও ভুল নহয়।
মানে আজিকালি মানে দিনটোত মানে আমাৰ এটা টাইম মানে সামাজিক মাধ্যমৰ কাৰণে থাকে। থাকে আৰু মানে এইখিন সময় আমি সামাজিক মাধ্যমত থাকিম।
থাকেই থাকেই থাকে চবৰে অকল থাকেই। উম উম
তাকে চবৰেটো ইনষ্টাগ্ৰাম আছে চাগে আজিকালি সৰু পৰা ডাঙৰ চবৰে থাকে মানে মেকচিমামৰে আছে আৰু,
আছে আছে একদম চবৰে।
তাক তই কি ভাবা মানে এই যে, এতিয়া বাচ্ছা এটাৰো যে ইনষ্টাগ্ৰাম আছে এতিয়া মানে ইনষ্টাগ্ৰামতো মানে কেনেকুৱা মানে তাৰ জীৱনত প্ৰভাৱ, পেলাব কি বুলি ভাবা?
কি হয় মানে আজিকালি উম কৰেই সাত মানে এনেকুৱা হৈছে যে আমাৰ আমি যেতিয়া সৰু আছিলো তেতিয়া ইমান মোবাইলটো প্ৰচলিত হোৱাই নাছিল। কিন্তু আ আ ত কিন্তু ইহঁত, মানে এই বাচ্ছা বিলাকে আমাৰ য আমাতকে যিবিলাক সৰু বাচ্ছা আছে ত, সিহঁতে মানে ধৰ, পাঁচ ছয় বছৰৰ পৰা যিটো মোবাইল দেখিলা দেখি দেখি আৰু চবত, টে ইনষ্টাগ্ৰাম চবে মানে সিহঁতৰ, অকল এটা এটাত আছে এনেকুৱা নহয় চতুৰ্থ তৃতীয় শ্ৰেণীৰ বহুত ল'ৰা ছোৱালী তাতো আছে।
তাকেতো মানে আজিকালি মানে মেক্সিমামৰ হাততে ফোন দেখা পাইছো এতিয়া আমিতো। ফোন কেতিয়া কৰিছো আমি যেতিয়া, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছো তাৰপিছত দিছে আৰু আমাক লাগা হৈছে কাৰণে।
অ অ সেইটয়ে সেইটোয়ে নিজৰ হিচাপত মানে সেনেকুৱা আৰু, তাৰ আগলৈকেও আমি মানে মা দেউতাৰ ফোন হিচাপে ইমান ব্যৱহাৰ কৰা নাছিলো আৰু,
মানে বহুত ডাঙৰ হোৱাৰ পিছতহে মানে আমি ফোনটো পাইছো যেনেকুৱা স্মাৰ্টফোন থাকে।
উম উম উম। আৰু আমিতো আমাৰ যেতিয়া কভিড টাইম চলছিল ধ তেতিয়াহে এই বছৰো ধ মোবাইলটো বেছি, প্ৰচলিত হ'ল কাৰণ, ক্লাছ বিলাক হ'ল চব মাক দেউতাকে ধৰ মোক আহ, সেইটো কাৰণে,
মানে নহ'লে নোহোৱা হল না মোবাইলটো সেইকাৰণে ল'বৰ বাধ্য হ'ল গোটেই।
অ সেইটোৱে আৰু বহুত এতিয়া সেইখিনি টাইমতো বহু কাৰণ এটা মিনিমাম, অ মোবাইল এটা লবে দহ বাৰ হাজাৰ টকা লাগে কিন্তু এটা দৰিদ্ৰ ঘৰৰ মানুহ, কাৰণে মানে দহ পাঁচ বাৰ হাজাৰ টকাতটোতো বহুত আচলতে,
বহুত বহুত সেইটো সম্ভৱ নহয় কিন্তু সম্ভৱ নহলেও মানে বাধ্য হৈ ল'ব কাৰণে,
বাধ্য হৈ ল'বা দিছে বা নিজৰ ল'ৰা ছোৱালীটোৰ কথা বোলাই, নহয় সিহঁততে পঢ়িব স্কুলত পঢ়াব ধৰ সেনেকুৱা হিচাপত মাক দেউতাকে, ধাৰ হলেও ধাৰ কৰি হলেও মানে মোবাইলতটো কিনছে।
দুনীয়াখনত কি হৈ আছে কি হৈ আম গম পাইছো যে,
অ' সেইটোৱে।
ফেচবুক, হোৱাটছআপ থাকে চবৰে।
আজি কমত এইখিনিতো একদম মানে সাধাৰণ হিচাপে গোটেই চকলৰে মোবাইলত যদি চাকে ত' পাবিয়ে একদম মানে। আৰু মই ভাবোঁ আচল
কি কৰিলে? ফেচবুকত হেল্ল'।